হেলো
অ', বিনীতা।
অ', কোৱা ভালনে?
আছো, তোমাৰ?
মোৰ ভালেই কি কৰি আছিলা?
মই এ ভাত খাই উঠিলো। আজি মানে উম, আজি মানে কঠালৰ মুচি বনাই খালো।
বাহ আমিও যোৱাকালি খাইছিলো।
অ', অ', ভাল লাগে ন। উম, কঠালৰ মুচিত টো সৰু সৰুকে পিচ কৰিলো। পিচ কৰি ধুই কৰি পেলাই মই মানে, প্ৰেচা কুকাৰত দুটা হুচেল মাৰি ললো।
অ', মানে বইল
তাত বইল কৰি ললো অ, আ আলু এটাও দিছ -ছো পিয়াঁজ দিছো দি বইল কৰিলো তাৰ পিছত এ হুইচেল দুটা মৰাৰ পিছত ঠাণ্ডা হবলৈ দিলোঁ আকৌ মছলা যোগাৰ কৰিলো জীৰা, ধনিয়া তাৰপিছত পিয়াঁজ আদ া নহৰু জলকীয়া তেজ পাত তেলত দি পেলাই আকৌ মুচি খিনি হুইচেল টো যোৱাৰ পিছত পিছত উলিয়াই অলপ ভাজি ললোঁ ভাজি পেলাই তাৰপিছতে নিমখ, হালধি দিলো টো দিয়াৰ পিছত অ কনমান পানী দিলে দি পেলাই বহু বহুত সময় মানে ভাজি আছো ভাজি আছো ছো তাৰপিছতে আৰু পানী অকণ দি ঢাকোন নিদি ধুলোঁ
এনেই মানে সেইটো কেঁচাকে মানে যেনেকে মাংস আমি ভাজো তেনেকে বনাব নোৱাৰে জানো মানে
অ, তেনেকেও বনাব পাৰি তেনেকে কেও বনাব পাৰি। কেতিয়াবা তেনেকে বনাও কে তিয়াবা এনেকে বনাওঁ। বেলেগ বেলেগকে বনাই খাওঁ। অ, কোমল হয় বস্তুটো অলপ টানটো প্ৰে দি ললে ভাল। বহুত সময় মানে বইল কৰিব লাগে যে গেছত, কেৰাহিত দিলে এই
আমাৰো যোৱাকালি বনাইছিলে কি যোৱাকালি আমাৰো বনাইছিল কিন্তু এই মানে অকণমান সেই টান টান হৈ থাকিলে তাৰমানে প্ৰেছাৰত দিয়া নাছিলে এনেই বনাইছিলে যে সবজি নিছি চ সবজি মানে হেৰী তৰকাৰী নিচিনাই হৈছিলে কি কিন্তু মানে
দৈ দিয়েই খালোঁ দালি নুহুৱাকেই, উম।
উম তেনেকে আমিও খাইছো কালি। আজি কণীৰ দম বনালে। কণীৰ দম খালোঁ।
অ
উম তাৰপিছত গাতো ঠিকে আছে?
অ গাতো ঠিকেই আছে মাজতে কঁকালৰ বিষ হৈছিল তে ভাল পাইছো।
উম ককালৰ বিষৰ মানে এক্সাৰচাইজ কৰা নে নে
এক্সাৰচাইজ কৰো মেডিচিন নাখাও আজিকালি এক্সাৰচাইজ কৰোঁ। এক্সাৰচাইজ কৰিয়ে ভাল হয় আৰু কেতিয়াবা অকণমান ভলিনী চলিনী সানিবলগীয়া হয়।
উম এইটো মানে পৰি পেনে তোমাৰ বিষ হৈছিলেনে কঁকালৰ হেৰিটো নে এনেই মানে নিজে
এনেই হৈছে কৰা নাই মই। এই তলত বহিলে কেতিয়াবা হৈ গধুৰ দাঙিলে হয়, এনেই মই পৰা নাই কিন্তু।
অঁ। অ সেইয়া আমাৰ চিনাকি খুৰী এগৰাকী তেনেকে এ কিবা পৰা নাই তেওঁ কিবা বহি থাকোতে বহি থাকোতেই বোলে কিবা উ ডিছখন কিবা লৰ অ হল নেকি? সি বোলে এতিয়া মেডিচিন নাখালেই নহয়।
অ মই মেডিচিন নেখুৱা কে চলি আছো কেলচিয়াম কেইটামান খাওঁ বাৰু।
উম উম উম আহ উম এনে মানে তুমি জাৰ্ণি কৰিলে কি বেল চেল মাৰিব লাগে নে নে এনেই যাব?
এতিয়া নালাগে, যাব পাৰো কেত খুব বেছি হলে তেতিয়াহে থেকেচা খালে হয় গাড়ী। এতিয়া অলপ দিন যেনিবা ভালে আছো। ম মাৰিবলগীয়া হ হোৱা নাই।
উম। তেতিয়াহলে সেইটোতো ভালেই নামাৰিলে। মাৰি থাকিলেহে হেৰি হয় দিগদাৰ হয় গৰমতো শান্তি লাগে। উমম উম, এনে চুমা তোমাৰ এনে তোমাৰ চুগাৰো নাই জানো?
মোৰ চুগাৰ প্ৰেচাৰ
অ মানে দুইটাৰ ঔষধ খাব লাগে নে ন
অ ঔষধটো খাব। লাগে চুগাৰ পিছাৰ খাওঁ।
অ মানে টেষ্ট থেষ্টবিলাক মাহে মাহে
অ কৰো, কেতিয়াবা দুমাহৰ মূৰত কৰাওঁ, কেতিয়াবা এমাহৰ মূৰতো কৰো, ঘৰতে গ্লুকমিটাৰ আছে আও কেতিয়াবা লেবৰেটৰীত কৰোঁ, কৰি ডক্তৰকো দেখুৱাই থাকো আৰু তিনিমাহৰ মূৰে মূৰে।
কমিটৰত কৰিলে সঠিক ৰিজাল্টটো দিয়ে নে মানে এ ঘৰত মানে কিবা ব্লাড টেষ্টটো দিয়াতকে?
অ অলপমান কম বেচ হয়। সেইটো গ্লুকমিটাৰত লেবৰেটৰত একজেক্টটো পোৱা যায়।
উ-উ-উ-উ-উ
সদায়তো লেবৰেটৰী যাব নোৱাৰি নহয় মোৰ অকমান হেৰি হলে ঘৰত কৰি দিওঁ তেতিয়া আকৌ সুবিধা মতে
মানে তোমাৰ লো নে হাই মানে চুগাৰটো? মানে সেইটো চুগাৰটোতো আছেই
হেৰিতে আছে
বৰ্ডাৰত। অঅ এনে কি ডাইট-ডাইট কিবা কৰা নে চুগাৰৰ কাৰণে অ মানে ৰুটি চুটি খোৱা নে-নে ভাত
অ এ ৰুটি-ৰুটি ৰাত ৰাতি ৰুটি খাওঁ, দিনত ভাত খাওঁ।
উম মানে ভাত এসাঁজে?
এসাঁজে খাওঁ।
অঅ, মানে কিছুমানে কয় মানে ভাত খোৱা ৰুটি খোৱা একেই কথা বুলি।
উম ভাততো কমাই খাব লাগে আৰু।
উমমম
তেতিয়া একো নহয় ৰুটি দুখন খাব লাগে ভাত কমাই খাব লাগে।
খোৱা চাগে?
অ চব্জি টো বেছি খা লাগে, দালি, মাছ মাংস চাংস ইমান খাব নালাগে। ‌
মোৰো সেই মেইন আছে থাইৰড। থাইৰইডৰ কাৰণে মানে ৰাতি বা খালী পেটতে মেডিচিন সদায়। মানে আমনিয়ে লাগিছে এইত ইটোও খাব নোৱাৰোঁ সিটোও খাব নোৱাৰোঁ। বুট খালে বেয়া বুলি কয় চয়াবিন ইফালে বেয়া বুলি পা সেইটো কাৰণে মানে সেয়া বাচি বাচি খাওঁতে মানে, কিন্তু খাব মনো যায়। বুট ভাজাটো খাই ইমান ভাল পাওঁ, বুট ভাজি মানে কেতিয়াবা মায়ে খাই থাকে নহয় দেখি মানে লোভ লাগে হাহাহা, দুটামান চোবাও মুখ পদ তাৰ পিছত আকৌ ভয়ো লাগে। মেডিচিন বোলে মেডিচিনো খাই আছো যে সেয়াও খাওঁ যি
অ, এই কেতিয়াবা খালে একো নহয় সদায় খালে ৰেগুলাৰ কৰিলে বেয়া।
উহ, চয়াবিন টো খাই ইমান ভাল পাওঁ চয়াবিনো সেই মানে খালে বেয়া বুলি
বন্ধাকবিও বেয়া নহয়।
উম চব একোৱে খাব, একোৱে খাব নোৱাৰোঁ। বন্ধাকবিও গল, ব্ৰকলিও বোলে বেয়া ব্ৰকলিও গল, মাজতে ডক্টৰে মোক কলে বোলে কচু খাওঁ বেয়া বোলে, কচু গীত কচু কা কচু ইমানে ভাল পাওঁ কচু ঘৰতে ৰুইয়ে লৈছোঁ এতিয়া কচুকেইডাল দেখিয়ে মানে মোক ৰক্ষা কৰি কচু কেইটা এতিয়া মই খাব নোৱাৰো, ভাবিছো বোলো নাই বাচন মাছৰ মাথাটো দি পেলাই কচুৰ হেৰিখিনি খাই ভাল লাগে নহয়। কলা কছো থুৰটো, উম তাকে মানে ভাবি আছোঁ বোলো এদিন খাবই লাগিব কচুটো মানে এতিয়া বৰষুণ দি গৈছে ন কচু গছজোপা মানে ধুনীয়াকৈ ডাঙৰ হৈ আহিছে মানে একদম লহপহ। তাকে খাবলৈ মন গৈ আছে, এতিয়া বুলো তাকে। তোমালোকে খোৱা নে?
আমাৰো হৈছে অ কচু, খাওঁ মাজে মাজে খাওঁ। মাছৰ মূৰটো দি পেলাই তেনেকে, অ, কলা কচুটোৱে ইমান নকৰে মোৰ, এলাৰ্জি নকৰে এই বনৰীয়া কচুতো ট কৰে
উম মোৰো তেনেকে নকৰে, ডিঙিটো অকমান খোৱাৰ পিছতে চেকচেকাই থাকে তাৰ পিছত নাইকিয়া হয় আ ঘন্টা মানৰ পিছত অ কিছুমানৰ আকৌ গোটেই খজুলি হৈ যায় নহয় গায় চায় মানে কচুতো সেই তেনেকে খাই ভাল লাগে
এতিয়া ঢেকীয়া ওলাইছে, ঢেকীয়া খাবা।
অ, ওলাইছে ন।
উম মই ঢেকীয়া খালো।
অ ঢেঁকীয়াটো ভালেই, এতিয়া ভেন্দিও ওলাইছে নতুনকে।
অ মানিমুনি জোল খাইছো দিনত মাছৰ লগত মানিমুনি ভেবেলী নৰসিংহ হ আৰু অ পাৰি আৰু এইটো আমাৰ হেৰিটো শুকলতি আছে যে চাৰিবিধ দিছোঁ দি কাৱৈ মাছ দি পেলাই জোল বনাইছো দিনত। আহ ৰাতি কঠালৰ মুচ জি বনালোঁ
উম উম শাক টো ৰাতি খোৱা বেয়া বুলি কয়, গেছ হয়
দিনতে খালে সেইকাৰণে
উমম, মানে মই আকৌ মানিমুনিটো মানে এইকেইটাৰ লগত মিক্স কৰি খাই বুলি নাজানো।
নাই, মিক্স কৰিলে ভালহে লাগে।
পাৰি ন মিক্স কৰি খাব?
পাৰি পাৰি। মই আকৌ আটাইকেইটা মিক্স কৰি দিওঁ আমাৰ ঘৰতে আছে যে খালি মানিমুনিটোহে এক কম আছে মানিমুনিটো কিনা এনেই আমাৰ তিনিওবিধ ঘৰতে আছে ছে
অ আমাৰো আছে ঘৰতে গোটেই কেইটাই কিন্তু মানে মিক্স কৰি খাব বোলে জানা নাই মানে অকল মানিমু
অ মানিমুনিটো অকলে দিলে মানে পাতল হয় বস্তুতটো মানে ইমান টেষ্টি নহয়, আটাই কেইটা দিব লাগে জে-জালুক অকমান লাষ্টত দি দিব লাগে তেতিয়া বহুত ভাল লাগে খাই। আমাৰ আকৌ মধুসোলেং হৈছে। বহুত ফুলেং হৈছে উম দাইলত দি খাইছো অ ৰাখী বাকো দিওঁ
আমাৰ আমো হেৰি হৈছে এয়া গছত লাগিছে একদম পুৰা। কিন্তু এই বতাহ ধুমুহা দিলে ইমান ডাঙৰ হোৱা নাই ব তাত ধুমুহা আহিছে
এইবাৰ বহুত সৰিল ন উম আমাৰ
এজোপা এজোপা গছ মানে কিবা পোকে খাই এনেই কিয়ে জানো নিজে নিজে মানে হেৰি ৰঙচুৱা হয় পোকে খোৱা নিচিনা হৈ পেলাই পৰি পৰি গৈছে। তাকে আৰু কিবা হল সেইজোপা‌ মানে ওখও হৈছে বহুত ওখ হৈছে মানে দাৰ পাৰিব নোৱাৰি মানুহ উঠিব লাগিব ঢুকিব ন ঢু কি নাপায় মানে, এনেই ইজোপাটো চাপৰেই এজোপা মানে ওখ ইমান হৈছে যে আৰু নিজে নিজে সৰি সৰি পৰি থাকে মানে এই কলি পায় তেনেকে নিজে বহুত কলিয়ালে। কিন্তু সেই কলি সতে একেবাৰে মানে থানৰ খৈতে পৰি পৰি যায় থানি সৈ
কিবা পোক লাগিছে নেকি?
জানো একো ধৰিবও নোৱাৰি দেখোন। পৰি পৰি যায়, থেতেলা খোৱা হব পাৰে। মানে এটা চাইদ কলা পৰি পেলাই বহি পৰি থাকে
অ, বেয়া লাগে ন নতুন বস্তু এটা হলে এনেকুৱা।
উম উম কিন্তু মানে টেঙা নহয় । বস্তুটো হেৰি আমকেইটা ধুনীয়া খাবলৈ। একে কিছুমান আম আছে নহয় বহুত টেঙা যে তেনেকুৱা নহয়। অ, আজি আচাৰ বনালে তাত হলে। হে হে হে- ঘৰত, উম, আছাৰ। নাই নাই বেছি এ নহয় এ মানে সৰু বটল এটা এবটল হব আৰু তেনেকুৱা সমানৰ, এ বুটুলি বুটুলি থোৱা যায় দুই।
অ', ভাত চাত বনাই থৈ দিছে ভালেই কৰিছে।
ঠিকে আছে বাৰু। হ'ব দিয়া ন।
আহ ৰাখানে? উ উম।